কলটো আক কিয় ধৰা নাই?
অহা সপ্তাহত ভালকে কাম তাৰমানে দেখুৱাই নাছিলা।
আচ্ছা।
হেল্ল'
উম গম পাইছো গম পাইছো, এই বাথৰুমলৈ গৈছিলো।
দু সপ্তাহৰ লে যাম নেকি ঘৰলে।
অ সেইদিনাখন অ মই মাহীহঁতৰ ঘৰলে গৈছিলো যে। তা পা আহোঁতে দেখিছো, এপিয়ট দেখোন আকৌ বনাই আছে।
অ হু ছা
এতিয়া জানা আমাৰ যে ৰাণীৰ গোটেই দোকান ভাঙি চব দোকান উঠাই দিলে নহয়। এইফালে বোলে, এইফালে বোলে এখন বোলে নদী আছিলে।
কোনে?
সেন এতিয়াতো একদম খালৰ নিচিনা লাগে ন, মানুহক হোৱা যে এনেকুৱা সৰু যে, হা?
কোনখন মানে এই যে ট্ৰেইনৰ ষ্টেচনটো পোৱাৰ আগতে যে।
তামানে আমাৰ এই ড্ৰেইনটো যে, ড্ৰেইনত পাইপ কে জে দেখা
মানে তোমালোকৰ এইফালে যাওঁত- তে যে এই দলং খনৰ তলত যে
অ অ আমাৰ কলেজৰ ফালৰ ড্ৰেনটো।
অ অ।
সেইটো সেইখন বোলে কিবা কিবা নদী আছিলে কিবা কিবা প আখৰে আছিলে, সেইখন বোলে, অ' মানুহে বোলে পুতি পুতি হেৰি কৰি পেলালে, খাল টাইপ কৰি পেলালে, এতিয়া বোলে চৰকাৰে বোলে সেইখন আকৌ নদী কৰিব।
হেল্ল'
কেনেকে কৰিব,
নাজানো পাই গোটেই দোকান বিলাক উঠাই পেলাইছে। আৰু এতিয়া মানে ডাইৰেক্ট তেওঁলোকে
অ
মাটি খিনি চৰকাৰৰ কাৰণে মানে ডাইৰেক্ট উঠাই দিছে এতিয়া তেওঁলোকে
পইচাও নাপাই জানা, যোন বিলাকৰ পকা দোকান আছিলে সেইবিলাকতো এনেই এনেই কিমান পইচা গ'ল ন।
তেওঁলোকৰ মানে নাই, ডাইৰেক্ট এইটো মানে বহিষ্কাৰ কৰা দি কৰিছে, তেতিয়া মানে পইচা নিদিয়ে বোলে।
অ' সেইবিলাক বাদ দিয়া বাৰু চৰকাৰে নিজৰ ফালৰ পৰা এ একো কাম বেয়া হেৰিয়ত নকৰে ন, তেওঁলোকৰো কিছুমান কাৰণ থাকিব পাৰে। কিছুমান মানে, মানে তেওঁলোকৰো কিছুমান উদ্দেশ্য থাকে দিয়াচোন। চৰকাৰৰ মাটিত তেনেকে মানে নিজৰ, দোকান চোকান থোৱাটো ভাল কথাও নহয় দোকান চোকান দিবলে হলে নিজে মাটি চাতি কিনি নাইবা যো নিজৰ ঘৰৰ সন্মুখত দিয়াই ভাল দিয়াচোন।
সেইটো হয় বাৰু।
চৰকাৰে জনসাধাৰণৰ কাৰণে যিখিনি অ, মানে ধৰা হেৰি ডিচিছন লয় সেইবিলাক চব ভালেই লয়। সদায় ভালকে দেশখনটো ভাল কে কোনোবা এজন নহয় কোনোবাই এজনেতো চলাবই লাগিব হয় না নহয়।
সেইটোৱে।
এতিয়া কিছুমানে বেয়া পাব কিছুমানে ভাল পাব তাৰ মাজতে বহুত মানুহ চাপৰ্ট কৰাও ওলাব এতিয়া ভাল ভাল ডিচিচন লৈছে মোৰ মতে নদীখন নদ এক এখন নদী ধৰাচোন মানুহে পুটি - পুটি - পুটি - পুটি শেষ কৰি পেলালে। সেই নদীখনক জীৱনদান দিয়াটো একো বেয়া কথা নহয় দিয়াচোন।
সেইটো হয় বাৰু।
অ, ভাল কথা ভাবিছে।
তাৰ মানে এইফালে অ, যোনটো ৰাণীৰ এইটো জেগা ন আমাৰ যোনখিনি জেগ জেগা যে সেইখিনি আগতে বোলে গোটেই জংঘল আছিলে তাৰ মানে ইয়াত মানে একো নাছিলে মানুহৰ ঘৰো নাছিলে আনকি তিনি চাৰি বছ অ, পাচ ছয় বছ ছৰ আগলৈকে বোলে ইয়াত একো নাছিলে তাৰমানে আমাৰ যোনখিনি ডাইভৰ খুৰা ন। তেওঁলোকে মানে কৈ থাকে আগতে এইফালে ৰাস্তাই নাছিলে বোলে।
কিন্তু ৰাণী দেখোন হে নহয়ো আমৈ হতৰ মানুহৰ এঘৰ কিমান আগৰ পৰা আছে। তেওঁলোকৰ ঘৰৰ একে বনাই পুৰণাই হয়।
এইটো ৰাস্তা আছিলে আমাৰ এইখিনি ৰাস্তাৰ কথা কৈছো মই এতিয়া আমাৰ হোষ্টেলৰ ভিতৰৰ ফালে যোনটো এতিয়া ৰাস্তা টাইপ আছে ন মানুহৰ ঘৰ আছে।
আচ্ছা যোনবিলাক জংঘল মানে
অ, এইবিলাক একো নাছিলে।
অ'। কিন্তু আমাৰহঁতৰ অ' মানে হেৰিহঁতৰ ঘৰখন ন। মই কৈছো তোমাৰ ইমান ধুনীয়া ন মোক যদি এতিয়াও মই লগ ধৰে যে মই তালৈ যাবলৈ ওলাইছো তই যাবি নেকি বুলি যাবলৈ ৰেডি আছো মানে ইমান ধুনীয়া।
তাৰমানে ৰাণী সেই ভিতৰৰ জেগা খিনি বৰ ধুনীয়া কিন্তু এই এইফালে আমি যত থাকো। এইখিনি জেগা ইমান ধুনীয়া নহয়।
তথাপিতো বহুত ধুনীয়া চাবলৈ গ'লে।
হয় বাৰু।
অৰি তুমি থাকি থাকি থাকি থাকি তেনেকুৱা সেইটো জেগাৰ কাৰণে তেনেকুৱা হৈ গৈছে কিন্তু ৰাণীখন সঁচাকে বহুত ধুনীয়া।
অ।
মানে কি হয় জানা এটা জেগাত যেতিয়া তুমি এটা কথা ভাবাচোন তুমি তাজমহলৰ ভিতৰত যদি তোমাক থাকিবলৈ দিদিয়ে তোমাৰ খুব বেছি এমাহ ভাল লাগিব।
উম।
দুমাহ ভাল লাগিব। এবছৰ ভাল লাগিব হয় নে নহয় কোৱা তাৰ এবছৰৰ পাছৰ মানে তুমি এনেকুৱাকে ল'বা যে ফৰ গ্ৰেনটেত লৈ ল'বা সেই তাজমেহেল টো এ মই দেখোন তাতে থাকো এ কিনো ধুনীয়া ভিতৰখন এনেকে কৈ দিবা বুজিছা।
অ, সেইটো হয় বাৰু।
উম, সেইকাৰণে মানে মানুহে বেছিকে দেখি থকা ঠাই বিলাক এনেও পচন্দ নহয়।
উম, কিন্তু মোৰ ভিতৰৰ জেগা খিনি ভালে লাগে ৰাণী
অ ভিতৰতো কোনখিনি?
তাৰ মানে গোটেই পাহাৰ - চাহাৰ থাকে কিন্তু এই ৰাণী জেগা কন বহুত ৰিকচি হয় ক?
এই ৰাণী জেগাখন বহুত ৰিক্সিও হয়।
অ।
ভিতৰ জেগাখিনিলে যাবলে।
ৰাতি ৰাতি ৰিক্সি হয়।
উম, সেইটোৱে।
আমাৰতো মানুহবিলাকেকো ৰাতি ওলাবলৈ নিদিয়েতো হাতী - চাতি ওলোৱাৰ ভয় থাকে। হেল্ল'।
অ, কোৱা?
কেতিয়া শুম বুলি ভাবিছা?
হা।
কেতিয়া শুম বুলি ভাবিছা?
শুমেই আৰু কাইলৈ মোৰ ক্লাছ টেষ্ট এটা আছে তাৰপিছত আকৌ মঙল বুধবাৰৰ পৰা আমাৰ পৰীক্ষাও।
অ, অ।
সেইকাৰণে শুম আৰু কাইলৈ, এতিয়াও অলপ পঢ়ি মেলি শুলো। তাৰ মানে এতিয়া অলপ পঢ়ি মেলি থৈছো তাৰপিছত তেতিয়া শুই যাম আৰু তাৰপিছত ৰাতিপুৱা উঠি অলপ অলপ পঢ়িব লাগিব কাৰণ ক্লাছ টেচৰ আমাক নম্বৰ নাপালেও আমাক বহুত কথা শুনাই মানে।
কথা শুনোতে নহয় টেষ্টবিলাক ভালকে দিব লাগে মানে। যেনেকাই ফ্রীয়ে টেষ্ট নহয়।
সেই টোৱে। আৰু তাতে টাৰ্মিনেলো আহি আছে ন তাৰ কাৰণেও পঢ়িব লাগিব।
হু হু।
আৰু মানে আমাৰ এ সেই টাৰ্মিনেলখিনিত ভাল কৰিলেহে মানে আমাক প্ৰেক্টিকেল মাৰ্কচ ভালকে দিয়ে।
উ হম
সেইকাৰণে মানে সেইকাৰণে টাৰ্মিনেলটোও ভালকে পঢ়িব লগা হয়। কাৰণ মানে প্ৰেক্টিকেল মাৰ্কচ কমকে পালে পাৰ্চেন্টেজটো ল' হৈ যায়।
আচ্ছা আচ্ছা আচ্ছা। মোৰো বৰ টোপনি ধৰিছে কিন্তু মোৰ শুৱাই নহয় অ।
উম তুমিও শুই যোৱা নহবা?
উ জানো শুৱা নহবই চাগে বা এজনীৰ লগত কথা পাতিম বুলি কৈছো তাৰ লগত
অ
উ এ মোৰ একো কাম নাই বাৰু মই মানে হেৰি কি আছিলে এইটো উম শুৱে যাম চাগে? কিন্তু মানে বাজনীওতো অ মানে মোৰ মানে বাজনীৰ লগত কাম এটা আছিলে মানে। বাজনীয়ে মানে মোক বাজনীয়ে মোক যেতিয়া কৰি দিলে কিন্তু মানে মই মই বাজনীক কৰি দিবলে থাকি গ'ল মানে বুজিছা মানে কি হৈছে মানে হেৰি এই আজিকালি নেটৱৰ্কৰ ইমান প্ৰব্লেম কিবা হৈছে জানেনে ফোন আহিয়ে আছিলে হা এতিয়া মানে কি হৈছে মোৰ পৰা মোৰ পৰা ফোন যায় কিন্তু মোলৈ ফোনটো নাহে বুজিছা
এ তুমি তুমি যে তুমি জিঅ' চিম চলোৱা ন।
অ অ
তুমি জিঅ' চিমটো চেঞ্জ কৰাচোন মোৰো হৈছিলে হা সেইটো মোৰো হৈছিলে। মই এইবাৰ জিঅ' চিমতটোত নহয় মই ভদা ফোনটোত পইচা ভৰালো এইবাৰ মোক হোৱা নাই এই জিঅ' চিমে বহুত ডিষ্টাৰ্ব দিব লৈছে তুমি জানা তুমি ফৰ্ট কৰি লোৱা পাৰিলে এয়াৰটেল কৰি লোৱা।
এই প্ৰথমতে এয়াৰটেল কৰিলো এতিয়া প্ৰথমতে এয়াৰটেল আছিলে তাৰ পিছত জিঅ' কৰিলো। এতিয়া আকৌ এয়াৰটেললৈ যাবলৈ মন নাই আৰু এয়াৰটেলৰ ৰিচাৰ্জ ইমান দাম তুমি জানানে।
উ উ ৰিচাৰ্জ দাম হ'ব কিন্তু আজিকালি যে আমাৰ হোষ্টেলত যে জিঅ' নেটৱৰ্কে নাপাই তুমি জানা আমাৰ লগৰ যিমান যে জিঅ' আছিলে যে চবে পইচা ভৰি ভৰি এয়াৰটেল কৰি কৰি ললে।
এয়াৰটেলৰ এয়াৰটেলৰ যে এ তোমাৰ যে ৰিচাৰ্জ শেষ হোৱা লগা লগ যে তোমাৰ ইনকামিঙো বন্ধ হৈ যাব জানা নাই
সেইটোৱেতো সেইকাৰণেটো মোৰ মানে-
মই এয়াৰটেল কোনোদিন নকৰো এয়াৰটেল মানে কৰিব নোৱাৰি কাৰণ কেলে তেনেকে বেলেচ শেষ হৈ গলে বেয়া লাগে ন।
অ সেইটো হয়। মই এটা কথা ভাবিছো কি কৰিম বুলি ভাবিছো জানানে- এই যে জিঅ'ৰ একদম কমকে ৰিচাৰ্জ ভৰাই তাৰমানে প্ৰায় ভাগ নভৰায়ে কিন্তু দুমাহ তিনিমাহৰ মূৰত কমকে ৰিচাৰ্জ এটা ভৰাই থয় মই ভুদাফোনটোহে চলাব ল'ম নেকি?
অ নেটৱৰ্ক পাইছা তাত
অ ইয়াত ভুডাফোনৰ নেটৱৰ্ক ভালকে পাইছো
উহ উ ভালেই তেন্তে ৰাণী চাগে ৰাণী চাগে অলপ পিছত চলি আছে।
উম হ হ নহয় আজিকালি ভদাফোনটো চলিব হলে আকৌ বেছি ভালহে আগতহে চলি থাকিব লাগে।
উম
ৰাণী অলপ আগত চলি আছে।
কিয়?
কাৰণ আজিকালি ভুডাফনৰ তাৱাৰ হে সেবিলাক। চবতে নাইতো, এইটো ডাইৰেক্ট ভুদাফোন নহয়। টো ভি আই বুলি কয়।
অ।
ভুদাফনৰ লগতে আৰু কিবা এটা জইন হৈ আছে।
এ হেৰি আইডিয়া চাগে।
হ'বও পাৰে।
আগতে যে আইডিয়া চিম আছিলে।
উম হব পাৰে আজিকালি এ- টো চিম আকৌ বহুত হেৰি কৰে জানা মাজে মাজে নিজে নিজে তেওঁলোকৰ ফালৰ পৰা দুই জীৱিকেও ফ্ৰী দিয়ে। আকৌ ইয়াতো আৰু ইয়াৰ পইচাও কমটো, পইচাও কমটো।
কিমান?
মই টু থাৰ্টি নাইন ভৰাইছো এইবাৰ এমাহৰ কাৰণে ওৱান পইণ্ট ফাই জিবিকে আৰু ৰাতি বাৰটা বজাৰ পা ৰাতিপুৱা ছটা বজালৈকে আনলিমিটেড চলে
ফাইভ জি হেৰি নাই ন ফাইভ জি প্লেন নাই তাত।
ফাইভ জি প্লেন নাই কিন্তু ফ'ৰ জি টো অ অনলিমিটেড চলে।
ঠিক আছে হ'ব দিয়া মই শুই যাওঁ।
উম হ'ব দিয়া হয়।